হেল্ল', অহ, আছোঁ।
আ', নেটৱৰ্ক নাই নেকি? হেল্ল'
হেল্ল', শুনি পাইছেনে?
অ', শুনি পাইছোঁ, শুনি পাইছোঁ।
আপোনাৰ কথাকে, অঁ অঁ, এতিয়া শুনি পাইছোঁ।
শুনি পা, অঁ এতিয়া শুনি পাইছোঁ। হ'ব ঠিক আছে, তাকেইতো, কিবা কৰি আছা নেকি?
আছোঁ এনেই, একো কৰা নাই।
অঁ, তাকে পথাৰত কথা পাতি আছিলোঁ মানে, এই ৰুব লাগে যে এতিয়া ৰোৱাৰ টাইম হ'ল। সেইটো কাৰণে ৰাাতিপুৱা যাব লাগিছিল, নহলে ৰাতিপুৱা আকৌ বৰষুণ দি দিবও পাৰে মানে, সেইটো কাৰণে কাইলৈ যাম নে আজি যাম মানে ডিচাইড কৰিব পৰা নাই।
কাইলৈ ৰাতিপুৱা গ'লেই হ'ল।
তাকে কাইলে ৰাতিপুৱা গলেই হ'ল, বৰষুণ নিদিয়ে টাইমত গ'লেই হ'ল এনেওচোন কাইলে বন্ধই স্কুল চিস্কুল নাই।
বন্ধ হ'ব, কাইলেহে যাম আৰু আজি আজি ইয়াতে থাকিম। তাকেহে, এ আমাৰ কঠিয়া পাৰিব লাগে মানে এতিয়া ৰোৱাৰ টাইম হ'লতো, ৰোৱাৰ সময় সময় হ'ল। তোমালোকৰ পিনে ৰোৱা ৰোৱা শেষ হ'ল নেকি?
আমাৰ ৰোৱা ষ্টাৰ্ট মানে ৰোৱা আৰম্ভ কৰাই নাই।
কৰাই নাই এইবাৰ
এ দেৰি অঁ দেৰি হৈছে এইবাৰ দেৰিকে ৰুব। আমাৰ এইবাৰ বেছি কৰা নাই নহয় খেতি, এই ঘৰৰ পিছফালেহে কৰিছে, এক এক পুৰা মান হ'ব আৰু। সেই এক পুৰা, অঁ। এদিন দুদিনতে এ শেষ কৰি দিব।
নহয় নহয়, আজিকালি মানুহে দেৰিকে কৰি কঠীয়া কঠীয়াটো পাৰিব লাগে আগতে পাৰিছিলে দে এপ্ৰিল মাহতেইচোন পাৰিছিলে কিন্তু এতিয়া জুনৰ জুনতহে পাৰিছে যে, আগতে কিন্তু আমাৰ সৰু সময়ত মানে কি হয়, এপ্ৰিলৰ পৰা পহিলা এপ্ৰিলৰ পৰা মানে কঠীয়া পেলোৱা হয়। এই কঠিয়াটো জুন মাহৰ একদম মাজৰ পৰা পোন্ধ তাৰিখ মানৰ পৰা ৰুব পৰা অৱস্থা আছিল, কিন্তু আজিকালি কি হৈছে জুন মাহতে কঠিয়া পাৰিছে, তেনেহ'লেতো এইটো জুলাই মাহত লাষ্টত বগে
তাকে, আগতেতো জুলাই মাহত এ কমপ্লিট এ মানে হেগে কৰিছিলে আৰু ৰুই, আজিকালি আজিকালি দেৰিয়ে হৈছেগে।
কেডাৰ বিলাক বেলেগ বেলেগ মানে জলবায়ুটো আমাৰ কি বতৰবোৰ পৰিৱৰ্তন হৈছে, যোৱাবাৰ অলপ বতৰ দেৰি হৈছিলে। হয় নে নহয়, যোৱাবাৰ মানে এপ্ৰিলতে পট পাত আ পাৰি ৰোৱা কঠিয়াবোৰ ৰুব নোৱাৰিলে, আকৌ নতুনকে আগতে পাৰিব লগা হ'ল পিছতহে বৰষুণ আহিছে, পিছত বৰষুণ দি পেলাই অ ভাল হৈ গ'লগে তেনেকুৱা হৈছে, মানে বতৰৰ বহুত পৰিৱৰ্তন হৈছে।
এইবাৰ কিন্তু বতৰ, অঁ উম।
বতৰ পৰিৱৰ্তন, পৰিৱৰ্তন বিলাক মানে কিয় হৈছে দেই এইবিলাক মানে
অঁ।
এই কিছুমান পৰিৱেশৰ কাৰণেও হৈছে। মানে গছ গছনি কমি গৈছে, বৰষূণ মানে যত পৰিব লাগে এই জেগাত বয় গছ গছনি তহিলং কৰি দিছে, এ গছ গছনি ৰুৱাটো বহুত জৰুৰী হৈ পৰিছে।
উ জৰুৰী বহুত ৰুব লাগে গছ গছনি।
অ অ।
এইবাৰ বতৰটো ভালেই হ'ব যেন পাইছো খেতি কৰিবলে। বৰষুণ দিয়ে আছে।
বৰষুণ দিলে ভাল হয় ন?
যোৱাবাৰ ইমান বৰষ যোৱাবাৰ বৰষুণ নাছিলেই আমাৰ যোৱাবাৰ বৰিং। যে হে বৰিং থাকে যে পানী তোলা। নে কিবা অ সেই বৰিংটোয়েদিহে। পে পানী এৰি এ ৰুইছিলে। বৰষুণ পানী বৰষুণ দিয়া নাছিল ন? যোৱ কালত যোৱাবাৰ অ
হয়।
মা পানী চানী নাই বৰষৰ ৰ ৰুব নোৱাৰিলে ইমান। এইবাৰ কিন্তু খেতি কৰিবলৈ ভাল হ'ব যেন।
এ এইবাৰ ভাল হৈছে অ এইবাৰ বৰষুণৰ পৰিমণটো বেছি হৈছে। আৰু আগতীয়া হৈছে।
নাই অ
এতিয়া শুনি পাইছ।
এইবাৰ অ শুনি পাইছো।
অ শুনি পাইছা ন?
অ।
তাকে খেতি বাতি কৰিলে কৰিব লাগে, কিন্তু- কৰিবলও কি হয়? মানে ইমান প্ৰফিট- টো নাহে যে, সেইটো কাৰণে খেতি বাতি কৰিবলৈ মানুহে এৰি দিছেগে মানে। এৰি দিছে আৰু দাম হৈছেতো বহুত ডিজেল- পেট্ৰল বিলাক বহুত দাম বাঢ়ি যোৱাৰ লগে লগে কি হয় তাত- ট্ৰেক্টৰৰ ভাড়াবিলাক বেছি হৈ গৈছে, তেনে ক্ষেত্ৰত কি হৈছে? যিমানখিনি কৰা হয়, তাতকৈ বেছি মানে এ যিমানখিনি ধান- পোৱা যায় ইমান, তাতকৈ বেছি মানে পইচাটো আগতীয়াকে খৰচা হয়। এই বিনিময়ত নাপায়গে তাৰ উৎপাদনটো কম হৈ যায়। সেইকানে মানুহে মানে খেতি বাতি অঁহ- খেতি বাতি কৰাত এৰি দিছে। হয় নহয়? এ তোমালোকৰ তাত কুঁহিয়াৰ খেতিও কৰে ন?
অঁ কুঁহিয়াৰ খেতি কৰে আমাৰ তাত।
কুঁহিয়াৰ ভাল হয় চাগে বহুতখিনি।
কুঁহিয়াৰ ভাল হয় বহুত ডাঙৰ। এ এবাৰ যদি ৰোৱা হয়, তেতিয়া- চাৰি বছৰ মান পেৰিব পাৰি আৰু চাৰি বছৰলৈকে ঠিক হৈ যায়, আৰু ৰুব নালাগে আৰু মানে। এবাৰ পেৰি হোৱা পাছত আকৌ- সেইবোৰ চাফা কৰি মেলি অকল চাফাহে কৰিব লাগে আৰু, গুৰ এই-
মানে আঁ একবাৰ ৰৈ দিয়াৰ পিছত মানে চাৰি বছৰলৈকে হৈ যায় আৰু। প্ৰত্যয়েকবাৰে মানে চাৰি বছৰলে এইটো উৎপাদন কৰিব পাৰি পাব পাৰি আৰু। অঁ'।
উম'।
ভালচোন এইটো বহুত ভাল খেতি এইটো, আৰু আজি- কালি মানে কুঁহিয়াৰ খেতিৰ পৰা- বহুত লাভজনক হ'ব, ইথানল যিহেতু মানে আমাৰ- এই বাহন বিলাক কি হৈছে ইলেক্ট্ৰিক অঁ কি পেট্ৰলৰ বাহনবোৰ-
অঁহ'।
এ মানে ইথানল যোগেদি চলিব মানে টেক্সি গাড়ী গাড়ী- গাড়ীবোৰ, তেতিয়া কি হ'ব এই ইথানলটো মানে- এই কুঁহিয়াৰ ৰসৰ পৰাই প্ৰদিক-প্ৰদাকশন কৰা হ'ব মানে, কুঁহিয়াৰ ৰস, ধানৰ খে- বাঁহ বুচি- ধানৰ এইটো টোপটো, এই এই তেনেকুৱা বস- টোৰ পৰাই মানে উলিওৱা হ'ব। সেইটো কাৰণে, কুঁহিয়াৰৰ মানে এইটো- যিটো চাহিদা এইটো বেছি হৈছে মানে, বেছি হ'ব মানে ভাল হ'ব। কুঁহিয়াৰ খেতি কৰিব লাগে বাৰু দেই, মানে এনেকুৱা হয়- আঁ আঁ'। এই এক বিঘা মাটিত ধান যিমানখিনি উৎপাদন হয়, - তাতকৈ তিনি গুণ উৎপাদন হয় হয়, তাতকৈ তিনি গুণ মান উৎপাদন বেছি হয় কুঁহিয়াৰত।
তাকে হে হয় হয়, উম।
হয়।
সেইকাৰণে আমাৰ ফালে বেছিভাগ মানে- কুঁহিয়াৰ খেতিয়ে কৰে, অঁ'।
মানে ভালতো বহুত এতিয়া চাওক, এক পোৰা মাটিত- যদি ধান কৰ তাত আ তোমাৰ কিমান হ'ব খুব বেছি বিশ হাজাৰ বিশ হাজাৰ টকা পাব পাৰিব খুব বেছি বিশ হাজাৰ। গম পাইছে ন এক পোৰা মাটিত অ কিন্তু এই এক পোৰা মাটিত যদি কুঁহিয়াৰ লগোৱা হয় তেনেহলে কুঁহিয়াৰ তাৰ সাত অ প্ৰায় আঠ লাখ বছৰত কৈছো বছৰত আঠ আঠ লাখ টকা পৰ্যন্ত পায় তেনেহ'লে চাৰি বছৰত চাৰি আঠ গুণ ব ত্ৰিশ লাখ টকা তাৰ পৰা উৎপাদন পাব পৰা যায়।
তাকেহে
কিমান মানে কিমান লাভজনক এটা খেতি হয় কিন্তু এইমতে অলপ পানী চানীও যোগান ধৰিব লাগিব আৰু।
পানীৰ ইমান দৰকাৰ নহয়ে কুহিয়াৰত
পানী নহয় আমাৰ তাতো পানী মানে বৰষুণ দি থাকে আৰু।
অ পানী নালাগে ইমান খালি সেইটো এবাৰ ৰুই দিয়াৰ পাছত মানে ভালকে চাফা কৰিব লাগে গুৰিবোৰ। তাৰ পাছত আৰু কৰিব নালাগে আৰু মানে অকল সেই ইউৰিয়াবোৰ পেলাই দিলে হৈ যায়। আৰু এই বাৰিষাৰ ওচৰত যেনেবা ধান ৰোৱা আগে আগে বা ৰোৱা পাছত এ ওখ হৈ যায় ন তেতিয়ালৈকে।
তেতিয়া মানে সেই কিবাবোৰ চাইডৰ সেইবোৰ আঁতৰাব লাগে মানে কি কয় সেইটো পাতবোৰ অ।
অ
অকল দুবাৰহে চাফা কৰিব লাগে তাৰপাছত নেক্সট বাৰ ডিচেম্বৰ মানত ডিচেম্বৰ লাষ্টৰ পৰা পেৰিব পাৰি আৰু।
হৈ যায়গে আৰু ন।
হৈ যায়গে এমাহত হৈ যায় আৰু আগতে টো এ আজি কালিতো সহজ আগতে বহুত কষ্ট আগতে মেচিনৰ যোগেদি কৰে যে অ।
এতিয়া মানে সুৰেৰে ইমান মাৰি থাকিব নালাগে আজিকালি পাৱাৰ ৱেডাৰ বুলি পাৱাৰ যিবিলাক সৰু সৰু আছে এইবিলাকৰ পৰা একদম কৰিব পাৰি চাগে মই ভাবিছো এইবাৰ দেই মইও মানে খেতি নকৰো মই এনেকে কৰিম ভাবিছোঁ কিন্তু পেঞ্চিং লগাব লাগিব মানে প্ৰায় এটা দুই দুই বিঘামান মাটি মই কৰি চাম কি পেঞ্চিং মাৰিম গোটেইতো ফেঞ্চিং মাৰি লওঁ ফেঞ্চিং মাৰি পেলাই ফেঞ্চিংটো লৈ যাব পাৰিম পিছত মানে ফেঞ্চিং মাৰি লৈ তাত কুঁহিয়াৰ লগাই দিম।
অ
দেই ধান কৰি থকাতকৈ কুঁহিয়াৰ লগাই তিনি বছৰলেকে
এ ধান খেতি কৰাতকে অ বহুত বেছি লাভ হয় কুঁহিয়াৰ খেতিত। আগতেতো আগতেতো এই আজিকালি মেচিনেদিয়ে কৰে। পেৰা হয় আগতে সেই মহ মহ যে
অ মা
মহ মহ অ এই মহৰ পৰা ঘূৰাইছিলে এই মাহ মাহ দুমাহ তিনিমাহ লাগিছিলে আগতে। পেৰিবলে আজিকালি এমাহত এমাহো নালাগে।
নালাগে আৰু।
আজিকালি দিনত দুবাৰ অহ, দুবাৰ পেৰি-পেৰিব পাৰে, আগতে দিনটো। দিনটো ৰাতিটো লাগি যায়।
অহ', অহ' সেইটো কাৰণে।
মানে ছয় ঘন্টামান অহ, চাৰি পাঁচ ঘন্টামান লাগিছিল আগতে একোদি এ মহেদি ঘূৰাওতে।
অহ, মানে কিমান এক কুইণ্টেলনে কি? এক কুইণ্টেল কুঁহিয়াৰৰ উলিয়াব লাগে।
অহ', অহ' আজিকালি পতককে হৈ যায়। আজিকালি চব কাম কৰিবলৈ সহজ হৈ গৈছে।
সেইটো কাৰণে ফাৰ্মিং কৰাটো বহুত মই মানে পচন কৰোঁ।
তাকেহে।
ভাল মই ভাবিছোঁ, এইটো কাৰণে মাটি মানে ল'লেও মানে গাঁৱত গাঁৱতে ল'ম আৰু গাঁৱত মানে মই ভাবিছোঁ এনেকে পাঁচ বিঘা মান যদি, মানে পাঁচ লাখ টকাত পাঁচ বিঘা পাই যায় মানে কিছুমান মাটিত।
অহ', অহ'।
এই তেনেকে লৈ পেলাই মানে খেতিত অলপ লাগি ল'ম, তাৰপিছত মই কি কৰিম এ তেতিয়া আকৌ বিশ ত্ৰিশ লাখ মান উলিয়াই পেলাই ভাল মাটি এটা লৈ ইয়াতে আৰামত থাকিব পাৰিম। দেই, ঠিক আছে নহ'লে পাছত কথা পাতিম দেই।
অহ', অহ' হ'ব দিয়ক। উম, অহ', অহ' হ'ব দিয়ক উম।
হ'ব বাৰু।